হেল্লৌ।
হেল্লৌ অ কি কৰিছা।
হেল্লৌ!
অ শুনা পাই আছা হেল্লৌ। মই শুনা পাইছো তুমি পাইছা ন।
হেল্ল! শুনা পাইছা তুমি অ মই শুনা পাই আছো। টো মই পাই আছো শুনা তুমি পাইছা নে নাই কি কোৱা।
অ অ এতিয়াই পাইছো ৰব মানে এ নেটৱৰ্কৰ প্ৰব্লেম চাগে।
ইয়াৰ পুৰা ক্লিয়াৰ পাই আছা।
অ অ পাই আছো দে ধুনীয়াকে পাই আছো।
উম কি কৰি আছা পিছে?
হা!
কি কৰি আছা পিছে
এ আছো ৰব এনেই আছো আপুনি?
উম হো কি কলা কি কলা
এনেই আছো ৰব আপুনি?
আচ্ছা ময়ো এনেই আছো ৰবা তাকে বহি আছিলো এ তোমাৰ গছৰ তলত। গৰম ন বহুত ভিতৰে থাকিব নো নোৱাৰা হৈছিলো সেইকাৰণে গছৰ তলতে বহি আছিলো অকমান আৰু।
আজি
কি খালা উম! হেল্ল!
কি আজি বহুত ৰ'দ দিছে ন আজি কিবা একেইদিনতো বৰষুণ দি আছিলে ন।
উম উম তাকেতো এইকেইদিন অকমান বতৰতো ঠাণ্ডা আছিল আজি আৰু বতৰতো বহুত গৰম দিছে ৰে আজি বৰ ৰ'দ দি আছে ত মান ভিতৰতে থাকিব নোৱাৰা হৈছোঁ কাৰণেটো বাহিৰতে বহি আছিলো মই ৰ'বা তোমাৰ
সেইটোৱেই টৌ
উম কি ৰ'দ দিছে মানে কব লগা ৰ'দ দিছে আৰু তুমি কি তুমি পিছে অ কি খালা ৰাতিপুৱা
অ এই চাহ খালোঁ চাহ ইলেভেন।
ইলেভেন ইমান দেৰিকে উঠিছা তুমি।
অঁ অঁ।
আচ্ছা আচ্ছা মানে কিয় ইমান দেৰিকে উঠা তুমি ৰাতিকে দেৰিকে হোৱা নেকি?
নহয় মানে ইমান দেৰিকে নোশু ঐ কলেজ নাই আৰু এইটো কাৰণে দেৰিকে উঠো।
অ কলেজ চলেজ বন্ধৰ কাৰণে আৰু দেৰিকে উঠা মজাকে ন কি খাতি কি খালা উঠি কিনে?
চাহ বিস্কুট
উম
আপুনি কি খালে
মই তোমাৰ মৰ্ণিং উঠিলোঁ নাইনৰ আগতে উঠিলোঁ অ তেতিয়া উঠি কিনে মই কল খালো কল চল খাই তাৰ অকমান লেপটপ চালো লেপ টপ চোৱাৰ পিছত তোমাৰ তাৰপিছত আহ ব চাহ খালো চাহ খাই বুট খালো
অ
বুট খাই মাজতে অলপমান আগতে ঠাণ্ডা খালো আৰু চাই এতিয়া এনে আছো বাৰু পিগে চাওঁ ৰবা আৰু অকনমান দেৰিকে ত তোমাৰ এটা দছ নে কি হলেই চোন অ পাঁচ মান হ'লে এটা আৰু অকনমান দেৰিকে চাগে ভাত চাত খাম আৰু চাগে ভাত চাত বনাই আছে মায়ে লাহে লাহে কে আৰু
আচ্ছা আচ্ছা আচ্ছা
তোমালোকৰ বনোৱা নাই ভাত চাত
বনাই আছে ৰ'ব
অ আচ্ছা কাই বনাইছে মায়ে
মা অহ
উম তোমাৰ মা কি আজি কৰবাত গৈছিল নিকি অ' দেখা যেন পালোঁ ক'বাত এনে ৰাস্তাত মানে এইবাৰ।
কিতিয়া।
এ অকমান আগতে আৰু।
অ', এই ওচৰৰ ঘৰ এখন
হা-হা, কি ক'লা- কি ক'লা।
এই ওচৰৰ ঘৰৰ এঘৰটাত গৈছিলে ৰ'ব।
আচ্ছা- আচ্ছা এনে ফুৰিব গৈছিল আৰু। উম, উম, উম। ভালে আছে দিয়া, মা ভালে আছে দেউতাও ভালে আছে, দেউতা গাওঁত গৈছিল তাৰ পিছত পৰসি পৰ মানে আহিলে আৰু অ এ তেতিয়া বৰষুণ দি আছিলে অকনমান বানপানী চানপানী হৈছে যে। সেইদিনাখনে আৰু মানে সেই সিদিনাখনে আহিলে আৰু তাৰপৰি ভণ্টিও আছে, তোমালোকৰ ভালে আছে চবে। মা, দেউতা, ভণ্টি।
অ', আছে দিয়ক।
আচ্ছা- আচ্ছা, তোমাৰ পিছে অ', এ মই এই ষ্টেটাছ দেখিলো সিদিনাখন ক'ৰবাত গৈছিলা ফুৰিব কাৰণে।
অ', এই চেৰাপুঞ্জী গৈছিলো।
অ', চেৰাপুঞ্জী গৈছিলা নেকি। অ', কেনেকুৱা লাগিল যায়, এক্সপিৰিয়েঞ্চ কেনেকুৱা।
এই ভালে লাগিলে, কিন্তু ইমান বৰষুণ। ডাৱৰ একো দেখাই নাপায়।
তাতে চেৰাপুঞ্জীত। মানে চেৰাপুঞ্জীত বহুত বৰষুণ, বৰষুনেই দি থাকে ন,
দিয়ে, তাতে বোলে বাৰ মাহে বৰষুণে।
অ', বাৰ মাহেই বৰষুণ দি থাকে। ঠাণ্ডা দিন হওঁক গৰম দিন হওঁক বছ বৰষুণ দি থাকে তাতে আৰু, উম। সেইকাৰণেটো আমাৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত চাগে তাতে চবতচে বেচি বৰষুণ হয়।
ঠান অ', অ', ঠাণ্ডা।
ঠাণ্ডা- ঠাণ্ডা। আচ্ছা- আচ্ছা, এ তাতে এনে ঘৰ চৰ আছে না বুত ঘৰ চৰ আছে না তাতে এনেই বেছিকে।
অ' আছে আৰু ঘৰ বিলাক নহ চব হোমষ্টে কৰি দিছে। ধুনীয়াকে টুৰিষ্ট কৰা মানুহবিলাকে আহিব।
উম।
চব হোমষ্টে কৰি দিছে তাৰে।
তাতে মান বহুত বেছি হোমষ্টে আছে তাতে।
উম, একদম ওচৰে- ওচৰে একদম, মানে ঘৰ বিলাকে আৰু হোমষ্টে কৰি দিছে।
উম, ধুনীয়া- ধুনীয়া নে এনে হোমষ্টেবিলাক।
অ', ধুনীয়া ধুনীয়াই। আৰু ঘৰ বিলাক ডিজাইনবিলাক একে সৰু- সৰু বাট ডিজাইন একে, আৰু তাত জানে নে এটা কথা জানেনে ঘৰত ফেন নাই, ঘৰ হওঁক ৰেষ্টুৰেণ্ট হওঁক ফেন নাই।
কিয়।
মানে তাতে অলৰেডি ঠাণ্ডাই ন। ইমান ফেন নাই, আমি এখন ৰেষ্টুৰেন্ট সোমাইছিলো এনে মানে এনেকে থালি খালো।
উম।
তাতে ফেন নাই, ইমান ডাঙৰ ৰেষ্টুৰেন্ট, কিন্তু অ', ফেন নাই।
আতচ
তাতে বোলে ঘৰবিলাকত- ঘৰবিলাকত ফেন নাথাকে। অ', নালাগে ঘৰবিলাকত ফেন নাথাকে।
অ', তাতে যেনিবা চিৰাপুঞ্জিত গ'লে তাতে কি গৰম অলপমানো অনুভৱ কৰিছে নে, অকমানো অনুভৱ কৰাই নাই গৰম।
নাই মইতো কঁপি আছিলো, ইমান ঠাণ্ডা লাগিছে।
উম, আচ্ছা-আচ্ছা মানে ঠাণ্ডা লাগিছিল তাতে তোমাৰ আৰু কি বুলি কয় তাতে তোমাৰ মোবাইলৰ নেটৱৰ্ক-চেটৱৰ্ক, পোৱা যায় নে নাযায়? অ, চিৰাপুঞ্জি চাইদে তোমাৰ হা মান মবাইলৰ নেটৱৰ্ক-চেটৱৰ্ক যে আছে সেইবিলাক, পোৱা যায় নে নাযায়?
অ, কওক?
অ, মান ততে মোবাইৰ নেটৱৰ্ক পোৱা যায় নে নযায়।
নাই-নাই একদম নেপায় আপোনাৰ নাপায়ে মানে। এয়াৰটেলৰটো এটা থাকে দুটা থাকে, জিঅ'টো নোপায় আমাৰ মাৰো নোপাইছিলে একদম মানে ফোন-চোন কৰিব ইমান দিগদাৰ হয়।
অ', আচ্ছা-আচ্ছা-আচ্ছা, মানে ফোন চোন কৰিব অকণমান দিগদাৰ হয় তাতে আৰু।
অ,
উম,
মানে এনেকুৱা নহয় যানা মানে কিছুমান জোগাৰ ঘপককে আহি যায় হা,
উম,
কিছুমান জেগাত আকৌ এয়া মানে গুচি যায় এনেকুৱা টাইপৰ।
উম, আচ্ছা, মানে এনেকুৱা টাইপৰ আৰু। বাকী তাতে কি-কি চালা, ক'ত-ক'ত ঘূৰিলা তাতে?
অ, হেৰিত চালো,
মানে কি-কি চালা?
অ, কি বুলি কয় ফাৰ্ষ এ ৱাটাৰ ফল চেভেন চিষ্টাৰ চাবলে গৈছিলো হা ছেভেন চিষ্টাৰ চাবলে।
উম,
যাওঁতে এয়া কি বুলি কয় তাতে ইমান ডাৱৰ ন মানে হেৰিটোত ইমান ডাৱৰ একো দেখাই নাপায় দেই।
উম,
চেভেন চিচতাৰ দেখাই নাপালো তাৰ তাৰে ফ্ৰটত। এটা ৱাটাৰফল আছে তাত নামি যাব লাগিছিল, ইমান তাতে ইমান ধুনীয়া জেগা। খিনি মানে একদম পুৰা ৱাটাৰ ফল আৰু মানে আৰু মানে পুৰা একদম ঠাণ্ডা মানে ভিউটো ধুনীয়া আৰু।
আচ্ছা,
তাৰপিছত আৰু এটা কেব এটাট গ'লো হা, কেবটা কৰি যাব লাগ দুটা কেবত গৈছিলে এটা কিবা আৰোৱা কেব আৰু এটা কিবা মাওচই কেব এটা আছে। সেই মাওজকেবটো ইমান ভয় লাগে মানে এইটো জাষ্ট মানে শিলৰ মাজে-মাজে যায় থাকিব লাগে এনে। তাতে মানে সু মানে সু চেণ্ডেল এলাও নাই সাজি ভৰি যাব লাগে আৰু।
উম,
তাতে আমি গৈছিলো। তাতে মানে কিছুমান মানুহ বিলাকে কি কৰিছে আধাতে ঘূৰি আহিছে ভয়তে। মানে প চেপন ন শকত মানুহবিলাক মানে যদি যায় মে আকি যাব নোৱাৰিব শকত মানুহবাকা, ইম্পচিবাৰ মানে যোৱাটো অলপমান।
উম,
ত পথ্ৰৰ্কজ্ঞ তেনেকে আৰু কেনেকুৱা জানে শিৰৰ ওপৰৰ পৰা পানী পৰি থাকে। আপুনি তাৰ মাজে-মাজে আৰু বহুত দীৰ্ঘ ৰাস্তা গম পান ইমান লম্বা ৰাস্তা। তত বাইত চাইড আছে বাৰু। বহুত লাম্বা ৰাস্তা মানুহবিলাক গৈছে বাৰু বহুত মানুহ গৈছে কিছু মানুহ বিলাক আধা ঘুৰি আহিছে।
অ, আৰু উম,
তাৰপিছত আমি গ'লো তাৰপিছত আৰু হেই কি বুলি কয় অ, আৰু এখন ইকো পাৰ্ক এখন আছে তাতে তোমাৰং বাংলাদেশৰ বৰাৰ ৰেখা প এনেকে চাব গ'লো। ডাৱৰৰ কাৰণে বৰদাৰ খনো ভালকে দেখা নাপালো।
হয় তাতে ইক' বাৰ্ড এখন আছে ইকো পাৰ্ক আছিল তাতে। তাৰ পৰা মানে তুমি বৰ্ডাৰখন দেখ পায় বালাদেশৰ বাত তোমালোকে ডাৱৰৰ কাৰণে দেখা নাপালে আৰু ভালকে।
অ', ইক' ৰিজৰ্ট বুলি কয় এইটো।
অ', অ', ইক' ৰিজৰ্ট আৰু আচ্ছা আচ্ছা। ৰিজৰ্ট খনত তাতে গ'লে কিবা পইচা চইচা দিব লাগে নেকি নালাগে।
কি?
ৰিজৰ্ত খনত‌ গলে পইচা চইচা দিব লাগেনেকি তাতে এনে।
অ', চবৰে টিকেট আছে। তাতে আপুনি চেৰাপঞ্জীত য'তে নাযায় কিয় ইভেন এটা ৱাটাৰফল চাব গ'লে আপোনাৰ পইচা দিব লাগে চবতে পইচা।
আচছা কিমান লয় মানে তাতে?
যেনেকে এতিয়া আমি মাফলাৰ কেখন লওটে ত্ৰিশ টকা আৰু কিছুমান পঞ্চাশ টকা। আৰু এতিয়া ইক পাৰ্ক খ ফিফটি এনেকুৱা বুজি পাইছে মানে চব বেলে - বেলেগ টিকেট আৰু।
মানে ত্ৰিশ পঞ্চাছৰ ভিতৰত থাকে আৰু এইবিলাক প্ৰাইচ বিলাক।
হয় - হয়।
উম। আচ্ছা - আচ্ছা। অ, ভালেই চোন দে মানে কি বুলি কয় কমতে মানে ইমান বেছিও নলয়। অ, মানে অ, কি বুলি কয় তাতে কমতে এইবিলাক হৈ যায় আৰু ন।
অ', হৈ যায়।
উম, হম, তাতে খোৱা লোৱা কেনেকুৱা কৰিলা।
খোৱা মানে থালি খাইছোঁ আমি প্ৰথমতে মানে আমি যোৱাৰ লগে লগে ঘৰৰ পৰা মানে এনেকে অ, এ এ এ মানে এগ বইল আৰু তাৰ পিছত আপোনাৰ এগ বইল আৰু ৰুটি ৰুটি আলু খনে ভাজি ত আৰু এনেকে পা অ, এনে কল্ড ড্ৰিংক চল্ড্ৰিং এনেকে লৈ গৈছিলো আৰু।
উম।
তাৰ পিছত যাওঁতে আৰু এ আমি সেয়া খালো ৰাতিপুৱা যাওঁতে মানে আমি ৰাতিপুৱা ফৰ থাৰ্টিত উঠিছো ফাইভত মানে আমি ওলাইছোঁ এখন ঘৰৰ পৰা হা।
উম।
ঘৰৰ পৰা ম ফাইভত মানে ডাইৰেক্ট মানে গৈছোৱে আৰু তাৰপিছত যাওঁতে মানে কি অ, যাওঁতে মানে যিহেতু দূৰ হয় আমি তাতে আপোনাৰ নাইন ফৰ্তি মানত ডাৰেক্ট মানে চেৰাপুঞ্জী গৈ পাইছোঁ।
উম।
মানে দছটা বাজিছে আৰু।
উম।
আৰু মানে তাতে ন মানে ইমান চেৰাপুঞ্জীত মষ্ট ফেমাছ ক'ব গ'লো ৱাটাৰফল। আপোনাৰ যেতিয়া আপোনি চেৰাপুঞ্জীত এন্ট্ৰি কৰিব ন ৱাটাৰফল ৱাটাৰফল মানে ইমান সৰু সৰু ৱাটাৰফল মানে সেই ৱাটাৰফলে আছে তাতে মানে।
উম।
সেয়া খালো তাৰ পিছত আৰু অ, আকৌ বঢ়িয়া লাঞ্চ কৰিলো থালি খালো এনেকে ভেজ থালি খালো। তাৰ পিছত তাতে থালীটো ইমান খাজ নহল মানে ম তাতে টেষ্টি নাপাব যেনেকে আমাৰ ইয়াতে টেষ্টি থাকে বহুত টেষ্টি। ইমান নাই মানে বুজি পাইছে ইমান মানে টেষ্টি নাই। খাব পাৰা আৰু খাব পাৰি ইমান সোৱাদ নাই কিন্তু
উ
তাৰ পিছত আহ তাৰ পিছত আৰু সেয়া খালো আকৌ অম- আৰু যেতিয়া আহ তেতিয়া আকৌ কিবা কিবি সেয়া কয় চাব গলো তেতিয়া এনেকে চাহ টাহ খালো চবে এনেকে
আৰু তাতে তোমাৰ যিবিলাক আহ বস্তু চস্তু খালা তাতে মানে প্ৰাইজ চাইজ কেনেকুৱা টাইপত থাকে মানে। মানে প্ৰাইজ চাইজ চালে। যিবিলাক খালা আৰু অ থালি চালি প্ৰাইচ ৰ্চাইছ
অ টু নাইনটি লৈছে বেজ থালীটো
ভেজ থালি টু নাইনটি
একজেক্টলি বহুত লৈছে ন আমাৰ আমাৰ আমি তাকেতো বহুত লৈছে। ত কাবাৰ মোৰ ভণ্টিটো নাখালে তাইৰ ৰোমমা মানে মূৰ চুৰ ঘূৰাইছিলে বমি চমি হৈছিলে কাৰণ খাব নোৱাৰিলে তাইতো এনে ৱেষ্টে গ'ল।
আচ্ছা মানে প্ৰাইচটো বহুত হাই লয় তাত।
অ হাই লয়।
আৰু য'ত খাব গৈছিলা দেখাত কি ধুনীয়া নেকি বহুত বেছ- ছি ধুনীয়া নেকি জেগাটো মানে যত খাব গৈছিলা।
এই নহয় আমাৰ ৰেষ্টুৰেণ্টে আৰু। কিন্তু যোনখনত আমি গৈছো ন এখন বহুত মানুহ হৈছে।
আচ্ছা ভেজ থালি একচুৱলি ওৱান ফিবটি মানত হলে ঠিক আছে বাৰু ন এনেই টো ছেভেনটি ছি- টি মানত হৈ পায়ে যায় চব জোগাত হা, পায় যাই অকমান ধুনীয়া তাইমত ওৱান দে ওৱান ফিফ- টি লয় একো নহয় বাট টু নাইনটিনত বহুত বেছ- অভাৰ লৈ লৈছে ৰে চিকন থালি ডাবল চিকেন থালি পাই যাবা তুমি।
থাপ পাই যাম সে সেইটোৱেটো সেইটোৱেটো।
জাবাইনা টাইপৰ অপচন, মানে টুৰিষ্টক মানে টুৰিষ্ট পাই টুৰিষ্টৰ কাৰণে এইবিলাক দাম বেছ- ত আৰু ন মিল
বি এ অ সেইটো কাৰণে ভাবিছে আৰু যি এই এইকেইদিনটো আৰু ফুৰা চিজন ন এইকেদিন
উম।
কিন্তু কিমান মানুহ গৈছে গুৱাহাটীৰ পৰা মানে ফুৰিবলে।
উম উ তাতে মেইনলি গৰমৰ বিছ-